শুনিছো শুনিছো, কি কৰি আছে?
এয়া ময়ো অলপ আছো ৰুমত, গৰমটো পৰিছে, গৰমতটো পৰিছে। বাকী বিদ্যুতো আমনি কৰি আছে, সেই এনেই আছোঁ বিছনাতে অলপ শুই আছিলো।
অ, ভাত পানী খালে?
ভাত পানী খালো খালো।
বাকী ক'ত এতিয়া আপুনি?
মই এইয়া চহৰতে, আজি হ'ল মোৰ। আজি হ'ল কেইদিনমান মই চহৰলৈ আহিলো, বিশেষ কাম অঁ অঁ বিশেষ কাম বশতঃ এটা কামৰ কাৰণে আহিলো আৰু।
বিশেষ কামৰ কাৰণে গৈছে নেকি?
বিশেষ কাম এ অঁ কাম এটাৰ কাৰণে গৈছো। বা আপুনি হয় হয় ভাত পানী খালে নে?
ভাত পানী খাদ্য গ্ৰহণ কৰিলো বাৰু মই।
কৰিলে কৰিলে, এ কিহেৰে খালে?
ভাততো তোমাৰ আজি মাংস আছিলে, আহঁ আৰু ভেন্দি ভাজি। দালি আৰু তোমাৰ এই আলু পিতিকা। আৰু আচাৰ আছিলে। তাৰপিছত মাছ আছিলে কালি মাছ ভজা মাছ, সেইয়াই।
আচ্ছা আচ্ছা।
তাকে ৰাতি সাজটো কি খাওঁ তাকে ভাবিছো।
হয় হয়।
ৰাতি মটন একে লৈ আহোঁ মাৰটো। ছাগলী মাংস অকমান।
হয় হয়।
ছাগলী মাংসক লৈ আহোঁ বুলি ভাবিছোঁ।
হয় হয় হয়।
আপুনি ভাত কিহেৰে খালে আজি?
মইও সেয়া মাংস আছিলে। আঁহ মাছ ফ্ৰাই কৰিলো, তাৰ পৰা অঁ মাছ মাংস দুইটা আৰু আজি আলহীও আহিছিলে, তেনেকে মানে আলহী আহিছিলে আজি।
আলহী মানে কা ক'ৰ?
এয়াই আৰু মোৰ ঘৰৰ ফালৰে আৰু।
ঘৰৰ ফালৰ মানে আপোনাৰ বৌৰ ফালৰ নে কি?
অ মোৰ বৌফালৰে মিতিৰৰ মানুহ আহিছিলে।
হা হা হা।
অহ, এ অলপ গোটালো আৰু কিবা-কিবি।
ঠিকে আছে। কি আৰু কি কি কি কি গোটালে বা?
আৰু সেয়াই ডিম বনালো।
হা হা।
আহ বাকী আলু ভাজি কিবা বেলেগ চব্জি বিধৰ আছে আৰু কিবা-কিবি।
অ হ, হ হ।
বাকী আপোনাৰ বোৱাৰী বৌ ভালে নে খবৰ?
এই বৌ মানে মই বিয়া-চিয়া বিবাহ কোনো কৰা নাই নহয় এতিয়া সদ্যহতে।
অ আপুনি বিবাহ কৰাই নাই নেকি?
নাই নাই নাই কৰা নাই।
অ আগবাঢ়িব হৈছে আৰু দিয়ক আপোনাৰো।
এ নাই এতিয়া নকৰো লাহেকে কৰিম।
নাই নাই বয়স বয়সটোও বাঢ়ি আহিছে লাহে ধিৰে আগবঢ়াব লাগে আৰু।
নাই-নাই কৰিম সময় আছে কিনো। ইমান লৰা-লৰি কৰি লাভ নাই। ন? কিবা এটা সংস্থাপন লৈ লওঁ তাৰপিছত কৰিম।
হয় হয়।
বাকী চব ঘৰৰ ফালে চব ঠিকে আছে নে?
হয় হয় মোৰ বাৰু ঠিকে আছে ঘৰ সকলোৰে।
উম হম, বাকি কিবা কামত গৈছে নেকি আপুনি চহৰত?
চহৰত মানে আমি এনেই আছো আৰু এতিয়া এনেকে কাম বন কৰা নাই বাৰু একো।
উম হুম হুম, মই গৈ আছো বাৰু চহৰত আপোনাৰ কেই তাৰিখ মানে কেই তাৰিখ, মই দছ তাৰিখে মানে গৈ আছো চাগে অহা মাহৰ। মোৰ মানে এটা পৰীক্ষা আছে। পৰীক্ষাটো দিবলৈ যাম চাগে। পৰীক্ষা মানে কেইবাটাও আছে বাৰু, থকাকে যাম চাগে।
হয়, বাকী আপনাৰা আপোনাৰ ঘৰত ঠিকে আছে নে?
ঘৰত চব ঠিকে আছে।
ঠিকে আছে। মইয়ো সেই এয়া চহৰত আহিলো অলপ পৰীক্ষা এটাৰ কাৰণে প্ৰস্তুতি চলাম বুলি আহিলোঁ।
হা হা হা? মই আপোনাক ফোন কৰিম বুলি ভাবিছিলোয়ে মানে মোক এ অহা দছ তাৰিখে মানে মই তালে চহৰ যাম ন।
হয়।
অলপ পাৰিলে আপোনালোকৰ কোঠাতে থাকিম চাগে গৈ।
হয় হয় মোৰ কোঠালৈকে আহিব পাৰিব আপুনি ময়ো আছো আৰু ইয়াতে চহৰতে। আপুনি আহিলে লগ পাম আমি বহুত দিন লগো হোৱা নাই তেনেকে।
তাকে কিবা, কিবা এটা খাম আৰু গৈ। ভালকে খা ভাত খাচ এটা।
হয় হয় ভাত সাজটো ভালকে খাম বহুত দিনৰ মূৰত লগ পাম। হয় হয়।
ঠিকে আছে।
হে ৰাতিলে এতিয়া ভাল সাঁজ কিহে কৰিব?
ৰাতিলৈ তোমাৰ এই ছাগলী মাংসখন আনোগৈ বুলি আহিছো
হয়
এতিয়া, এই বৰষুণ দি আছে ন এইফালে সেইকাৰণে এতিয়া নাযাও
নাই গৰমতটো অলপ বেছি পৰিছে চাগে
নাই নাই বৰষুণ দি আছে এতিয়াবাৰু, এতিয়া অলপ গৰম ইমান নাই
হয় হয় ঠিকে আছে বাৰু গৰমতটো পৰিলে ইমানকে খোৱা বোৱাতো অকণমান মেইনটেইন কৰিব
তাকে মানে বৰষুণ দি, বৰষুণো দি আছে ন বৰষুণো কমাৰ পিছত যাব লাগিব মানে দোকান চাইডে দোকানত বোলে এতিয়া বৰষুণ নহয় নে দিগদাৰ সেই কাৰণে যোৱাই নাই
অ'
বাকী ভাতসাজ কিহে ৰাতিলে?
ময়ো সেয়া ভাতসাচ ৰাতিলে আজি হাঁহৰ মাংস অকণমান আনিম বুলি ভাবিলো
হাঁহ মাংস ইমান গৰমত?
এই আজি আমাৰ ইফালে গৰম ইমানকে নাই। মই যোনখন চহৰত আছোঁ সেইফালে মানে গৰমটো অলপ কম।
আমি এটা কাম কৰিবা হাঁহ মাংস লগত আকৌ ৰঙালাও খাই দিবা ভাল লাগিব
নাই-নাই-নাই সেইটো বেছি অলপ, মানে দিগদাৰ দিব অলপ
আপুনি, আপুনি এটা, তুমি এটা কাম কৰিবা ৰঙালাওটো পিটিকা কৰিবা ৰঙালাও মাংসত দিবা, ৰঙালাও দালি চাবজি বনাবা ৰঙালাও ভাজি বনাবা আৰু ভাততো ৰঙালাও দোপিজ দি দিবা
হয়। কিন্তু অ' ৰাতি মানে অলপ মানে শুই ভাল লাগিব আৰু ন, শুই ভাল লাগিব ৰাতিলে
কাইলৈ নাপাবও পাৰোঁ বাৰু, কিন্তু একো নাই আপুনি তেনেকৈ খাই চাব।
বাকী ময়ো আপোনাক এটা হেৰি দিব পাৰো বাৰু, অলপ তেনেকে বনাই খাই চাব পাৰে আপুনি। আপুনি আপোনালোকৰ চহৰত আপোনালোকৰ চহৰত বোলে বৰালি মাছ পায় নে?
নাই মই চহৰত নাই নহ এতিয়া, মই ঘৰতে আছো
অ' সেইফালে পাব চাগে আৰু লোকাল নদীৰ মাছেই পাব চাগে নদীপা আপুনি বৰালি মাছ এটা কিনি আনিব। লগত আপুনি ঔটেঙা ঔ ঔটেঙা দি, অলপ খাব ঔটেঙা দি
ঔটেঙা ভাজি নে?
এ নাই-নাই-নাই ঔটেঙাই আপুনি বৰালি মাছে মিক্স কৰি বনাব।
মানে মিহলি কৰি
অ মিহলি কৰি টেঙা জোল বনাব। খাবলৈ আপুনি তৃপ্তি পাব। কিন্তু পাছদিনাখনে আপোনাক লগ পাবও পাৰে, নাপাবও পাৰে আৰু বেলেগ মানুহে।
ঠিকে আছে, ঠিকে আছে। বাকী, এ খাব লাগিব ৰব
হয় হয়
বতৰ কেনেকুৱা এইফালে?
বতৰ আমাৰ ইমানটা ঠিক নহয়।
অ'। মই এ আপোনাৰ, কালি কথা এটা শুনিলো হা
হয়
আপুনি বোলে এইফালে আহিব, আমাৰ ঘৰৰ ফালে।
অ' হয়-হয় ময়ো ভাবিছো গাঁৱৰ ফালে যাম বুলি এপাক। চহৰলে অহাও বহুত দিন হ'ল
তাকেতো আপোনালোক এতিয়া ডাঙৰ মানুহ কিনো কম।
হয় নি, হয় যাম-যাম-যাম।
ঠিকেই
বাকি হয় হয়
উম
লৈ যাম লৈ যাম বাকী এইকেইদিনতে ভাবিছো বাহন এখন লও বুলি সৰু সুৰাকে বাহন এটুকুৰা লও বাহন এটুকুৰা লোৱাৰ পিছতে যাম বুলি ভাবিছো আৰু গাঁও ফালে
ঠিকে আছে ঠিকে আছে লৈ আহক
হয় হয় এতিয়া আপুনি ঘৰতে আছে আৰু গাঁৱ চহৰত কেতিয়া আহিম বুলি ভাবিছে?
চহৰত আপোনাৰ গৈ আছো মই আপোনৰ অহা মাহ দহ তাৰিখে গৈ আছো বাও। গৈ পেলাই আপোনাক বাৰু মই সংযোগ কৰিম বাৰু আপোনাৰ লগত।
হয় হয় হয় হয় আমি লগ হ'ম এদিন ভাত সাজ ভালকে খাম বাৰু।
ভাত সাজ ভালকে খাব লাগিব।
হয় নাই
গৈ যাম বাৰু যাম বহুত দিন লগ পোৱা নাই ন আপোনাক
তুমি লগো পোৱা বিদ্যালয়ৰ পৰা যেতিয় পৰা গ'লো আপুনিও বেলেগখন চহৰত গুচি গ'ল মইও বেলেগ খন গুচি আহিলো এতিয়া লগে হোৱা নাই বহুত দিন
বেলেগ চহৰ মানে কি একেখন চহৰতে আও আৰু মানে আপোনাৰ মই জেগাটো সলাই দিলো আও।
হয় হয় জেগাটো সলনি হ'ল। আপোনাৰ লগৰ জনো ঠিকে আছেনে বাৰু?
মোৰ লগৰ জন ঠিকে আছে। কিন্তু তেখেত তেতিয়া ইয়াত নাই বাৰু মানে চহৰত নাই তেখেত ঘৰলে গৈছে।
হয় তেখেততেও বিয়া বাৰু অ বিয়া বাৰু কৰিলে নেকি
তেখেতৰ বিবাহ কৰিব চাই আছে মানে বিচাৰি পোৱা নাই তেখেতে
অঁ হয় হয়
পাইছে বাৰু মানে তোমাৰ এজনী
হয় হয়
তাকে কি হয় জানো পাতিব চাগে।
পাতিব লাগে আৰু আগবঢ়াব লাগে আৰু সংসাৰখন
সংসাৰখন আপুনি আপুনি ভালে কাম কৰিলে বঢ়ালে ন আপোনাৰ এতিয়া কি ল'ৰা ছোৱালী কেইটা তি দুটা ন?
নাই নাই নাই এতিয়ালৈকে ভবাই নাই সেইবিলাকৰ কথা।
অ নাই নেকি
নাই নাই ভবাই নাই নহয় এতিয়ালৈকে
মই ভাবিলো ল'ৰা ছোৱালীৰ ল'ৰা ছোৱালী হ'ল বা
নাই নাই নাই এতিয়ালৈকে আগবঢ়োৱাই নাই সংসাৰখন
মই বহুত দিনৰ পৰা সংযোগ পোৱা নাই ন সেইকাৰণে মই ভাবিলো। হ'ল চাগে বহাগ
হাম্বা হাম্বা অ বাকী আপুনি আজি কলৈকো ওলাই মেলি যোৱা নাই নেকি
আজি তোমাৰ যোৱা নাই বাৰু বৰষুণ ন এতিয়া এ দিনত ৰদ এতিয়া বৰষুণ অলপ দিছে
হয় হয় এই ৰ'দটোত ওলাই যাবলৈও বেয়া লাগে
অ ওলাই যাব নোৱাৰি কেনেকে যাবা ইমান লগত
অ বাকী আপোনাৰ দেহা পাতি ঠিকে আছে স্বাস্থ্যৰ ঠিকে আছে
স্বাস্থ্য টো ঠিকে আছে বাৰু
হয় হয় আপোনাৰ বয়স অ বয়সো হল আপুনি কেতিয়া আগবঢ়াব সংসাৰখন আগবঢ়াব লাগিছিল
এহ নাই নাই ইমান বয়স হোৱা নাই নহয় মোৰ আপোনাৰ বিশ পঁচিশ চোৱাই নাইচোন
নাই নাই নাই আপুনি মিছা কথা কৈছে দেই আপোনাৰ এতিয়া নাই নাই কমেও আপোনাৰ পয়ত্ৰিশ ছয়ত্ৰিশ মান বছৰ হৈ গ'ল আপুনি এতিয়ালৈকে বিয়াখন আগবঢ়োৱা নাই
পাতিব লাগিব পাতিব লাগিব এ আপুনি আপুনি আপুনি এতিয়া আপোনাৰ কিমান আপোনাত্কে মই সাত বছৰ নে কিমান বছৰ সৰু ন
অঁ হয় হয় বাৰু সেইটো
আপোনৰ এতিয়া কিমান হল
মোৰ এতিয়া পঁচপন্ন বছৰ পাৰ হৈ গ'ল
বয়স গলে আৰু আপুনি এটা ল'ৰা ছোৱালীৰ কথা ভাবিব লাগে বক ক্ল'জ আজি এতিয়াহালৈক
নাই নাই নাই নাই আ নবহাওঁ বুলি ভাবিছো সংসাৰখন এনেকেই ঠিক আছে আমি
কি ঠিকে আছেনো
আমি প্ৰতিপত্নীয়ে ঠিকে আছো
পতি পত্নীয়ে ঠিকে আছে নি
পতিপত্নীয়ে ঠিকে আছো আমি
ঠিকে আছে সেইকাৰণে থাকিব লাগে এনেকৈ হে আহিব ইফালে এদিন সময় মিলাই ওলাই যাম অলপ
যাম যাম যাম বাৰু এদিন বাহনএটুকুৰা কিনি লওঁ ৰ'ব বাহন এটকুৰা কিনিম বুলি ভাবি আছো
নালাগে দিয়ক এতিয়া বুঢ়া বয়সত কতনো বাহন চলাব
নাই নাই লাগেও বাহন এটুকুৰা বিপদে আপদে লাগে
হয় বাৰু লাগিব খোজ কাঢ়িব নোৱাৰা আপোনাৰ মানে কেতিয়া দিনক দিনে বয়সতটো হৈ যাব আপুনি খোজ চোজ কাঢ়ি যাব নোৱাৰ হব
হয় হয় ড্ৰাইভাৰজনকে তেনেকে ৰাখি ল'ম
আশী ল'ব সেইকাৰণে অলপ চলপ খোজোঁ কাঢ়িব মানে আপোনাৰ বয়স হল ন এতিয়া পঁচপন্ন যদি হ'ল আপোনাৰ এতিয়া দিগদাৰে হ'বচোন
হয় হয় বেমাৰো তেনেকে বেৰি ধৰিব অলপ স্বাস্থ্য তো প্ৰতি যত্ন লব লাগিব আৰু ঠিকে আছে ন বাকী আপোনাৰ ঘৰৰ ফালে ঠিকেই
ঘৰলে ফালে ঠিকে আছে ঠিকে আছে
অ অ ঠিকেই আছে বাৰু
বাকী আমাৰ সেই লগৰ জন খবৰ কেনেকুৱা আমাৰ আমি যে আছিলো আপোনাৰ এ তোমাৰ এইফাল
বিদ্যালয়ত লগ পাইছিলো যে বিদ্যালয়ত লগ পোৱা লগৰজনৰ কথা কৈছা
উম হুম হুম
অ তেখেতৰো ঠিকেই আছে বাৰু তেখেতও বিয়া বাৰু কৰিলেই নহয় কৰি তেখেতৰ সন্তানো হ'ল তেখেতৰ দু টাকৈ সন্তান
অ
দুটা সন্তান হ'ল বাকী এতিয়া এখেত থাকে বাৰু চহৰতে থাকে বাৰু মাজে মাজে আমি লগ পাওঁ।
আ হা ঠিকে আছে। উম বাকী বিবাহ বাৰুতো কৰিব লাগিব মইও ভাবি আছো ৰব, আপুনি তাকে বাহনখন কেতিয়ালে কিনিব?
ভাবিছো এইটো মাহতে কিনো বুলি।
কিনক কিনক।
হয়।
আৰু লগ পাম বাৰু দিয়ক মই চহৰ আহ খোৱা বোৱা কৰিলো কৰিলো কৰিলো কৰিলো হয়।
অ অ অ।
কে ৰাতিলে ভাতসাঁজ কিহে খাব বা?
ৰাতিলে ময়ো ভাত আজি নিৰামিষ খাওঁ বুলি ভাবিছো।
ঠিকে আছে ঠিকে আছে খায় দিয়ক।
উম।